অহ ভালে আছা?
অহ আছো আছো আপুনি?
অহ ভালেই ভালেই। খোৱা বোৱা কৰিলা?
অহ কৰি জাষ্ট এই উঠি আহিছো, আপুনি কৰিলে?
অহ
অহ অহ নহ আপুনি ক'ত পঢ়ি আছে? কি নহ পঢ়ি আছে নে কিবা কৰি আছে মানে?
হয় হয় পঢ়ি আছোঁ, ইয়াত লখিমপুৰত
অহ লখিমপুৰৰ কোনখনত?
এহ এনেলত মানে জেনেলত।
আচ্ছা আচ্ছা। মই মাধৱদেৱ ইউনিভাৰ্চিটিত পঢ়ি আছোঁ।
হয় হয়।
কোন চেমিষ্টাৰৰ এইবাৰ, এইবাৰ আপুনি কোন চেমিষ্টাৰৰ? অ চেমচোন মোৰো ফ'ৰ্থ চেমিষ্টাৰ হয়। এক্জাম হৈছে নহ। মই আছামিজ ডিপাৰ্টমেণ্টৰ, ডিপাৰ্টমেণ্টৰ
আচ্ছা অহ। মই বি চি এ কৰি আছোঁ।
অহ আচ্ছা।
মই বোলো এক্জাম খটম।
অহ আমাৰ একজাম খটম। আমাৰ ত্ৰিশ অহ ত্ৰিশ তাৰিখ আপোনালোকৰ ষ্টাৰ্ট হৈছে হবলা‌ নহ,
হৈছে হৈছে।
অহ
কেইটা গ'ল একজাম? অ একজাম ভালেই গৈছে বাৰু, খালি এই মেজৰটো অলপ মেজৰ ফাৰ্ষট পেপাৰ অলপ বেয়া হ'ল।
তেওঁ
কেতিয়ালৈ আছে আপোনালোকৰ? আমাৰ ইউনিভাৰ্চিটিত আ আমাৰ ইউনিভাৰ্চিটি তিত সোনকালে পাতি দিয়ে এক্জাম বাকী বিলাকতকে।
অঅ
সোনকালে পাতি আাজৰি অ, গম পাইছো। এইবাৰ ঊনৈছ তাৰিখলৈকে বুলি। আমাৰ সোনকালে পাতি কমপ্লিট কৰি দিয়ে আকৌ। বাকী পি জি খিনি চলি আছে। আমাৰ ইউ জি খিনিহে কমপ্লিট হৈছে। ছাত
অ এনেই তাৰ মাধৱদেৱৰ আগতেতো এক্জামটো লেট হয়। চবতকৈ লেট তাতে হয় আৰু বহুত লাহে লাহেহে এক্জাম খতম হয়গে।
অ আমি বাৰু পোৱা নাই। আমি এডমিশন লোৱাৰ পৰাচোন বাকী বিলাক ইউনিভাৰ্চিটকে আগতে কমপ্লিট
উম আমি এবাৰ ইয়াত পৰীক্ষা দিছোঁ, তাত তেতিয়া আৰম্ভ হৈছে। আমাৰ খতম হোৱা এবাৰ তাত পৰীক্ষা দুমাহৰ পাতিছিলে। এটা মাহত আৰম্ভ হৈ হয় নেক্সট মাহ হৈ গৈ পেলাই তাৰ নেক্সট মাহতহে খতম হৈছিলে।
আমি এডমিচন লোৱাৰ পৰা বাৰু তেনেকুৱা এতিয়ালৈকে হোৱা নাই। আমি এডমিছন লওঁতে বাকী সেইবিলাক ইউনিভাৰ্চিটিতকৈ আগতে কমপ্লিট হৈ যায়।
অ
বাকী বিলাকতকে আগতে কমপ্লিট হব আৰু ক্লাছো বেলেগতকে লেট ষ্টাৰ্ট হব।
উম, বন্ধটো বহুত দিয়ে। ইয়াত আমাক বন্ধ নিদিয়েই। তাতো শনিবাৰ আৰু দেওবাৰ বন্ধই থাকে
নাই নাই ছাগে। অ, অকল এটা শনিবাৰ অ ছেকেন চেতাৰদে আৰু ফৰ্ট চেতাৰদে থাকে।
অ।
বাকীটো নাথাকে। অ থাকে, থাকে। তুমি কি এন এলৰ নেকি? হে এনে লৰ কথাটো জানো বাৰু। এনেলখন ইউনিভাৰ ভাইচ চেঞ্চেলৰ এইবাৰৰ পৰাহে দিছে। এ এ সেইবিলাক, সেইবিলাক চব ঠিক কৰি দিব, ভাইচ চেঞ্চেলৰ এইবাৰ দিছেহে।
হু। বাকী ঘৰৰ সকলো ঠিকে আছে? মই বি চি এ, কম্পিউটাৰ চাইন্স।
তাতে মোৰ লগৰও বহুত পঢ়ি আছে। সেইয়ে গম পাওঁ একজাম কেতিয়া আছে, কি কথা।
উ বাকী ঘৰত সকলো ঠিকেই আছে?
তোমাৰ ভাল?
উম ভালে ভালেই। খোৱা-বোৱা কি হ'ল?
খোৱা-বোৱা মানে ৰাতিপুৱা উঠি আম খালো, বাকী একো খোৱা নাই।
অহ ঘৰৰ আম নেকি
গৰম মানে খালি অ খোৱা অলপ দেৰি হ'ল চাৰিটা মান বাজ তাৰ পৰা উঠিলোঁ উঠি আম খাই পেলাই বহি আছোঁ বাাকী একো কৰাই নাই বিৰাট ৰ'দ দিছে
ৰ'দটো গৰমটো আমাৰ এইফালে অকণমান হেৰি কৰি আছে বাৰু
অ আমাৰ আকৌ ইয়াত কালিলৈকে পুৰা বৰষুণ না আজিৰ পৰা হে
উম আমাৰ ইয়াত বৰষুণ নাই কিন্তু মানে এনেই বতৰটো ঢাকি থাকে।
সেই চাৰি পাঁচ দিন মান পুৰা ওলাব নোৱাকে ব দিলে এতিয়া আজিৰ পৰা অলপ ৰ'দ দিছে
অ বতৰো খেলি মেলি হৈছে ৰ'দ দিলোঁ ৰদ দিয়ে বৰষুণ দিলোঁ বৰষুণ দিয়ে একোৱে কৰিব নোৱাৰি
একোৱে কৰিব নোৱাৰ ক্ৰিকেট খেলিবৰ কাৰণে পিটছ একোয়ে কৰিব নোৱাৰি কিকেত খেলিব কাৰণে পিটছএখন উলিয়াই থলো দুদিন মমান খেলিলো তাৰ পৰা এনেকুৱা বৰষুণ দিলে গোটেই পিটছ পানী আকৌ আজি বনাবগে লাগিব।
সেইটো যে বৰ ডাঙৰ কাম, পথাৰত নে?
পথাৰত মানে নদী এখন আছে নদীৰ মাজত পানী নুঠে পথাৰ মানে নদী এখন আছে নদী মাজত পিছখনত কিন্তু বেড চেট ধৰা খিনি যত খান্দি মেলি থোৱা আছিলে গোটেই বোকা উঠি গ'লে চাৰি পাঁচদিন নন ষ্টপ বৰষুণ দিয়া তাৰপৰা সেইখন আকৌ আজি বনাবগৈ লাগিব আহিব এতিয়া গোটেইখিনিৰ লগৰ
হম
পৰীক্ষাও খতম তেনেকে কৰিবলৈও একো নাই।
তেওঁ
ইউনিভাৰ্চিটি খোলালেতো মোটামুটি দুমাহ যে
উ কাৰণ এডমিশন হোৱাৰ পিছত তোমালোক
অ এডমিশন আমাৰ হৈ আছে আমাৰ এডমিশন চাৰি পাঁচ ছয় ফাৰ্ষ মেৰিট লিষ্টৰ আছে কালি খতম হ'ল ফাষ্ট মেৰিট ভিতৰত এই মেৰিট লিষ্টৰ তাৰপৰা ছেকেণ্ড মেৰিট লিষ্ট ওলোৱা নাই ইণ্টাৰ ইণ্টাৰ্ণশ্বিপ ইন্টাশ্বিপৰ কাৰণে নটিচ দিলে চাপজেক্ট খিনি দিছিলো কম্পিউটাৰ চেলেকচন কৰি কৈছো, বাকী একো পচেচ লোৱা নাই। এডমিশন আজি লম গেহে
ল'ব লাগে নেকি
ইণ্টাৰ্ণশ্বিপৰ মানে চাবজেক্ট কেইটা দিছে না কি কি ওপৰত কৰিব লাগে এডুকেন এৰিয়া কম্পিউটাৰ তাৰ পৰা কিবা কিবি এনেকে তাতে এটা মই কম্পিউটাৰটো কৈ থৈছোঁ কম্পিউটাৰটো তোমাৰ কম্পিউটাৰ হেৰিখনৰ পৰা মানে ইন্টাশ্বিপ কৰিবৰ কাৰণে এডমিশন লব লাগিব ন। হেতৰ তাত চব কৰিব চাটিফিকেত ইন্টাশ্বিপ কাৰণে। হেল্ল' সেই তাতে আকৌ ি
অ',,
তেতিয়াহে এতে চাৰ্টিফিকেটখন দিব।
তোমালোকৰ চাৰি বছৰ কৰিব লাগিব নে, তিনিবছৰ।
হেল্ল' অ কোৱা কোৱা এতিয়া শুনিছো।
তোমালোকৰ চাৰি বছৰ নে তিনিবছৰ?
তোমালোক
আমাৰ চাৰি বছৰ। কিন্তু আমাৰ ক'ৰ্চটো তিনি বছৰ।
অফ দেৰিকে কৰিব পাৰি না
অ'চাৰি বছৰ কৰিব পাৰে কিন্তু, চাৰি বছৰটো আমাৰতো এপ্ৰুভ পৰা নাই মানে চাৰি বছৰ কৰিবলৈ, আমাৰতো প্ৰফেচনেল ডিগ্ৰীত পৰে ন বাকীখিনি নৰ্মেল ডিগ্ৰী হয়।
অ'। এইটো নিজৰ ওপৰত কথা থাকে না তুমি, তুমি এইটো তিনিও
অ' নিজৰ ওপৰত
তো' মই তিনিবছৰ
মানে তোমাৰ ইয়াত কি হয় তোমালোকৰ ডিগ্ৰীটো মানে, এতিয়া কিছুমানত মাষ্টাৰছ কৰিব গ'লে সিহঁতে মানে এতিয়া এবছৰীয়া মাষ্টাৰহে সিহঁতে সেই মেণ্ডেডৰি কৰিছে আৰু চাৰি বছৰীয়াটো কম্পালচৰী কৰাৰ নিচিনাই কৰিছে, সেইকাৰণে দিগদাৰ হ'ব কিন্তু আমাৰ ইয়াত মানে ইমান পেছ নাই আমাৰ ডিগ্ৰীটো, এতিয়া তোমালোকৰতো আকৌ মানে চাৰি বছৰ চাৰি বছৰীয়া ক'ৰ্চটো কৰিবলৈ হ'লে মানে ফ'ৰ্থ ইয়েৰটোৰ কাৰণে আকৌ কম্পালচৰি লাগিব নে পাৰ্চেণ্টিজ লাগেই।
কম্পালচৰী পাৰ্চেন্টেজ এইট মাৰ্ক লাগে ন?